শুনিছা?
উম, শুনিছো কোৱা কি কৰিছা? এ শুই আছিলো উঠিছোহে অকমান আগত।
তাকেতো মাতটো শুনি গম পাইছো বাৰু। মই ৱেব চিৰিজ এখন চালো ৱেব চিৰিজ।
কি নাম?
আহ পেড্ৰো এণ প্ৰীতম নে কি বুলি চাহবাগ। কেনে ম
কি, কি আমাৰ ইণ্ডিয়াৰ নে কি বাহিৰৰ?
ইণ্ডিয়া হেৰি আছে বিক্ৰান্ত মেচি আছে। বিজ্ঞান মেচি আছে আৰু তোমাৰ এই নতুন কালি ৰিলিজ হৈছে তিনি তাৰিখে ৰিলিজ হৈ বোলা তিনি জুলাই। আৰু ই -ইটো অ ইটো কোন গম পাইছ নাই সি ইনস্পেক্টৰ হয়। আৰ্ষদ ৱাচী।
অহ, গোটেই সোপা আছে মানে ফাইলটো আছে।
নহয় আৰ্শদ ৱাৰ্শি আৰু ই আছে মেইনলি তোমাৰ বিক্ৰম মেছি। তুমি চাবা চাই কবা যে অ',। বঢ়িয়া বনাইছে। এই এছ ডি এফৰ প্ৰথমতে কবা উম, অহ', অহ', চোৱা মুঠতে এইখন তুমি ডাওন মাৰি। ছটা এপিছড বেছিও নহয় তুমি মানে এক বহাত শেষ কৰি দিব পাৰিবা।
ডাউনলোড মাৰিলোয়ে আৰু।
মাৰি দিয়া -মাৰি দিয়া ডাউনলোড লগতে মই সেইখন মানে চাই পেলাই মানে কি হল মাইছিলে দুটামান এপিচদ চাই পেলাই আকৌ কথা পাতিম বা কিবা কিন্তু নোৱাৰি। মানে ইটোৰ পিছত সিটো মানে অ',।
ভালে কৰিলা ময়ো তাৰপিছত শুইয়েগ'লো টোপনিহে গ'লো মোৰ তাৰপিছত
গম পাইছ কি কোনোবা আহিছিলে তোমালোকৰ ঘৰলে
লগৰ দুটা আহিছিলে টোপোলা দিবলৈ।
অ', অ',
হেৰি গ'ল -গ'ল অ এ এইটো ই কালিবোলে লাটু হঁনতৰ ঘৰত মানুহ মাতিছিলে।
এ জানো নাজানো আৰু।
অ, মইও গম নাপাও।
এই গ্ৰুপএলত মেছেজ দিছিল বোলে মই নেচালো হোৱাটছএপত দিছিল নেকি।
ত'বোলে গ্ৰুপত মাতিছে বোলে।
মহিলা গাওঁৰ যুৱক সংখনে কি দিছিলো বোলা। অহ, এইকেইদিন এইবিলাক কথা পাতি থাকোতে সেইবিলাক অহ, সেইবিলাক তোমাৰ ক'ত মেছেজ চোৱা হয় তোমাৰ মইতো গ্ৰুপৰ মেছেজ নাচাওঁৱেই।
মইতো গম নাপাও নাইও গ্ৰুপত।
হম, এ এনেও এটা কথা মানুহ খিনি এ মাতিলে এটা কথা কৈছ গলেও নগলেও মেইন কিনো আ কামৰ দিনা হে। মুঠতে যোন যাব লগা আছে সেইদিনাখন কামত যাব। অহ যোন যাব লগীয়া নাথাকে সি এনিও নাযায়
ই পাৰিলে ই ফোনটা হলেও কৰিব লাগে নহবা সি নোৱাৰো বেলেগ পৰিয়ালৰ কাৰুবাৰ লাগি দিয়ে হয়
সেইটোৱেই ফোন চন কৰিলে ভাল আছিলে উম নহয় চবৰে নাম্বাৰ বিলাক আছে সি একফালৰ পৰা ফোন মাৰিলেই হ'ল উম
বা এই হেমন্ত হেমক সিহঁত সিহঁতক দি দিয়াহেতেন হয় কো কো নগ'ল বোলে
তোলো মাতিছিল না এই এনেও যে এটা কথা এই কেটৰেঙ এটা ঠিক কৰে ভাল বুজিছ নে নহ এনেওনো মানুহনো কোন থাকিব
মৰা গাঁওতো পাৰে
তুমি নিজে ভাবিছাচোন মানে কি হ'ল তোমাৰ তোমালোকৰ ঘৰৰ মানুহে তোমালোকৰ পৰিয়ালটো বিলাব জানো নিবিলাইটো
আজি ক'ত বা
চব গল একচুৱেলি কিন্তু এটা কথা চাব গলে কিন্তু তোমালোকৰ পৰিয়ালটো বিলাব পাৰে ন
চুব নাপায়
নহয় নহয় তোমালোকেতো আগদিনাই থই দিবা তেল ৰাতি
নোৱাই নোৱাই নাপায়
অহ উম উম শুনিছো শুনিছো
এই কাজত কাজৰদিনাখন যে তোমাৰ যে বিলাই যে তাত নাপাব না
হয়
অহ ই বেয়াকে বেয়া ই নহয় নহয় আমিহে নোবা নোৱাৰো এই খবাল বিলাক আছেতো এতিয়া পোৱালি বহুত হল। সি ভালকে কোৱা হেঁতেন গোটেই সোপা পোৱালি গল হেঁতেন পাই। কিমান কৌ সৰু পোৱালি আছে।
হম।
গাঁও খনৰ অজস্ৰ
আৰু এই সৰু খিনিয়ে পাৰে আৰু এতিয়া আমি ইমানসোপা লাগি কিন্তু আৰু এতিয়া নোৱাৰি আৰু ন। সৰু চামটো গোটেইটো কৰি দিলেই হয়।
পাৰে এতিয়া সিহঁতে পাৰে এতিয়া ভুলতো তাৰে গাত সি যদি ভালকে ধমালি স মাতে সঁতাম দালিে গল হয়। যেন গোটেই সোপা, কমসোপা পোৱালি লি আছে নেকি, বা
প ৰৰ ছয়ন হল।
আপোন।
এ, কিন্তু এটা কথা নহয়, নহয় কিন্তু, এটা কথা। হা, এই সৰু চামটোৱে বৰ হেৰিও কৰে তোমাৰ এই ফাঁকি মাৰে বৰ। এনেকুৱা নহয় যে তুমি দায়িত্বটো লৈছা। তাকে শেষলৈকে যে আহিব সেইটো নহয় মানে।
ইহঁত
মানে কি হয় আমাৰ যোনটো চাম আছিলে সেই চামটো মানে এটা এটা ভয় আছিল যে সেই মানুহখিনি আকৌ লাজ লাজত পৰিব লাগিব। কামটো লৈছো নকৰিলে বেয়া হব। কামটো লৈছো মানে কি কৈছে যেতিয়া দায়িত্ব এতিয়াতো পোৰা কৰিম আৰু। ইহঁতৰ সেইবিলাক নাই খাব পাৰিলে ঘৰলৈ যাওঁ। বাকী বাদ দিয়া কোনোবাই খাব পালে পাব নাপালে নাই। এ, তেনেকুৱাই হয় ইহঁতৰ লগত। বাকী তোমালোকৰ কেতিয়া পৰিছে বাৰু কাম? উম ফিফায়াৰ খেলিব লাগে।
ফ্ৰী ফায়াৰ পাবজি খেলা আৰু।
উম, উম সেইয়ে সিহঁতৰ তোমাৰ কাম কেতিয়া পৰিছে?
তই মাতটো অহা নাই দেখোন কিয় ভালকে? অ, অ এতিয়াহে শুনিছো।
এ, ন, দচ তাৰিখ মানে পৰিছে।
ন দহ ত ন?
অ, তেতিয়া তেনেকুৱাত পৰিছে।
গম পাইছো এতিয়া ভাত পানী খালা না ন নাই?
বহুত দিন মোক অশান্তি লগা হৈছে আৰু। মোৰ কিবা লগা হৈছে। আছেই আছেই এসপ্তাহ ধৰিছো আৰু।
উম, এতিয়া কি কিবা খাবা নে নে খালা?
নাখাওঁ নাখাওঁ ভাত খালো। এই ৰাতিলৈকে মই আকৌ ভাত খাই দিম কেলা ৰাতিলৈকে আকৌ খাই দিম মই নোৱাই নোৱাই। এই কিমান নোৱাৰা নোৱাৰা। এ, ঘৰত থাকিলে বেলেগ কথা। এনেকে মানে আৰু কি যে এই অকল বোলে মৰা ঘৰত পৰিলে বোলে ধৰা গোটেইখিনি একেলগ বেলেগ কথা এতিয়া বাহি সেয়া মানুহখিনি এনেই হেৰিও নহয় ন।
সেইটোৱে।
এতিয়া বোলে মৰা ঘৰত আছে তেতিয়া বেলেগ কথা।
তেতিয়া বেলেগ কথা অহ।
মানুহ-চানুহ আহি কৰি থাকে মিলি কৰি খাই শুই যায় কিন্তু আমি বাহিৰত থকা মানুহখিনি আমাৰ মানে কিবা লাগে অশান্তি লাগে আৰু।
নোৱাৰা নহয়ও। এতিয়া ধৰ ডিউটিলৈ যাবা অ খালী পে তুমি ডিউটি মাৰিব নোৱাৰ দিয়াচোন। ঘৰত থকা মানুহখিনি এই বেলেগ কথা হয়। আৰু যাৰ ঘৰত হৈছে সি মানিব লাগিব সেইটোতো বেলেগ কথা।
বেলেগ সেইটো আৰু মানে কম্পালচ আৰু এতিয়া গমো নাপায় কাৰণ, ঘ ধৰ কামৰ হেৰি তাৰ পৰা ধৰা তোমাৰ মানুহ চানুহ আহি থাকে নন চব গমো নাপায় টাইম কেনি যায় কিন্তু ধৰা বাহিৰা মানুহখিনি হেৰি আৰু কষ্ট হয় আৰু।
নোৱাৰে নহয়।
উম নোৱাএ নোৱাৰে।
কি কবা আৰু সেইবিলাক মানে কি জানা এইবিলাক জ্বালাও এফালৰ পৰা।
জ্বলাও এইবিলাক।
আৰু কি হয় বহুত বেছি বহুত। বহুত বেছি মানে তোমাৰ ডাঙৰ হ'লে সেইকাৰণেও বেয়া।
অ আৰু মানে তোমাৰ কি হৈছে এই মানে এই এতিয়া মোৰো যে মোবাইল টোত যে এতিয়া এনিটাইম খোৱা বস্তু বিলাকহে আহি থাকে। এতিয়া ভাই এই কোনোবাই ৰুটি লৈ পেলাই মাংস মাৰে।
অথনি কচুৰ লগত কথা পাতি আছিলো দেই তাত আৰু ওলাল কৈছে আৰু একদম বহুত মাংস চাংস খাব মন গৈ আছে। কৈছে একদম যোনদিনাখনে পাৰিম সেইদিনাখনে কিজানি পুৰা খাম।
অ অহ।
পৰা মই! এই তাৰ কথা পাতি উঠিছোহে উঠাৰ পিছতে। তোমাৰ হেৰি আহিলে এই ফেচবুকত ফটো এখন আহিলে একদম পুৰা এখনত গাহৰি, একদম তোমাৰ ভজা গাহৰি উলিয়াই দিছে তাক দি দিছো কৈছে, ঐ নিদিবা এইবিলাকো।
সঁচাকও একদম দেখিলে কিবাল লাগে। অনেক বস্তু নহয়।
চাগে এতিয়া মানে তোমালোকে এনেকুৱা হৈছে মাছ মাংস বাদ দে। তেল কনকে যদি চুব পৰা হয়।
আহ আহ। এই মই সন্ধিয়া টামত দি দিছিলো ম মই, এ মোৰ যদি সন্ধিয়া টাউনত চ ডিউটি চ স মই খাই দিম। মই মই মম মই মই মম চ মম। মাই দিলোঁ।
মই নে মানুহ দেই এইদোৰ মিছা কৰ।
একে নহ একেবোলে ঘৰ হৈছে একদম নিজৰ।
তেতিয়া বেলেগ কথা নহয় তেতিয়া তুমি নিজেই মানিবা। মানে এই বস্তুটো মনা মনা নামনাটো কেনেকুৱা জানাই কপিল। তোমাৰ যোনদিনাখন তোমাৰ মনৰ পৰা কব নহয়। দুখ বস্তুটো অ যেতিয়া তোমাক গম পাবা যে নাই। অ বিৰাট মনতটো বেয় এই মানুহটো ঢুকোৱাৰ কাৰণে। কথাটো কৈছো সেইটো সচৰাচৰ নিজৰ ঘৰৰ লগতহে হয়।
অ সেইটো হয়।
আৰু বহুত বেছি হলে একদম একে আত্মীয়, আৰু এৰিব নোৱাৰা তেতিয়া বেলেগ কথা কিন্তু ধৰক তোমাৰ অ ইমান নোৱাৰি, আৰু
ন। এ তোমাৰ একদম যেতিয়া এতিয়া তোমাৰ ধৰা যেতিয়া গাত লাগে তেতিয়া মানে তোমাৰ মানে ধ কি জান অটমেটিক ভোক নলগা হৈ যায় খ খোৱা খোৱা খোৱা প্ৰতি তোমাৰ এনে আহি যায়। অহ
তোমাক বেলেগে কবই নালাগে এই নিজৰে মনতো ভাল নালাগিব নহয়। এতিয়া এতিয়া মানে তোমালোকৰ এনেকুৱা হৈ আছে সেই তেৰিকা কেতিয়া যায় দিন কেইটা মানে
কেতিয়া যায় অ একেবাৰে ভাই কেতিয়া যায় আৰু মানে একদম একদম মানে মই এনেকুৱা লাগিছে যেন ব্ৰইলাকণ আনি যেনেকে এক খাই পেলাওঁ যেন এনেকুৱা লাগিছে
এ ধৰ একে এ এক কেজি মান আনি বনাই হে
হয় নি
আ ৰুটি মাংস বা ভাত হলেও উম
এনেকে গোটেই সোপাই খাই পেলাম মোৰ এ এনেকুৱা লাগি থাকে এতিয়া নোৱাৰি আৰু এইকেইদিন যে খোৱা পিছত যে তেল যে খাম দে খাম কেনেকুৱা লাগিব চপ আনা ব টেষ্টটো ব বৰ বেলেগ হৈ যায় ক টেষ্টটো বেলেগ হৈ যায় নহয়।
তোমাৰ মানে লিভাৰ চিষ্টেম মানে পতকে মানে ল'ব নোৱাৰিব কি হৈ গ'ল লগত দিনাখন ধুনীয়া খানা এটা কৰি আছিলি কি হৈ গ'ল
কি হেং মাৰি দিবটো, অ কি হে হে প্ৰভু কি দি দিলে এইবিলাক হে
এইটো হয় একে হেং মাৰি দিব।
উম, বাকী কি আজি ডিউটি বৰ সোনকালে আহিলা?
এ কাম কাম চাম আজি গ'লো আৰু আহিলোৱে চাই মেলি। বাকী তেনেকে কাম চলা নাই অ কাম চলা নাই যে কাম চলিলেহে
যাম ৰখা সন্ধিয়া সেই চাৰে সাতটা মানৰ তাপা গ'লা সাতটা চাৰে সাত
অহ আহিবা এপাক।
তাকে ঐ আজি মোৰ কাউণ্ট দিছিলোঁ যে কৈছিলো কালি, এই যে অবিনাচৰ কামটোৰ যে
অহ কি হ'ল কি হ'ল
পইছা
সোমাল
অ মানে ডাঙৰ এমাউণ্টটো নহয় সৰুটো।
এ তাৰ চাগে এই একাউণ্টৰ চাগে প্ৰব্লেম দি আছিলে বুয়িছা।
অ ডা মানে ডাঙৰ একাউণ্টটো নহয় সৰু যোনটো যে আছিলে।
অ অ অ ডাঙৰটো চাগে সোমাই যাব পিছত লাহেকে। ডাঙৰটো চাগে লাহেকে সোমাই যাব আৰু মানে তোমাৰ এই চাগে মোৰ মতে একাউণ্টটোৱে প্ৰব্লেম হৈ আছিলে সেইকাৰণে তোমাৰ জমা
মানে এতিয়া মানে মই চাব পৰা নাই বুয়িছা পইছাটো যে মানে সেইটো কি হ'ল মই সেই টো ফাদাৰৰ মোবাইলত আছে। ত' এতিয়া আজি মানে দেতা আৰু মা নাই, টাউন গ'ল। এতিয়ালৈকে আহি পোৱা নাই, আহি পালে মই চাব লাগিব। ইয়াত এনে ইয়াত কিন্ ত এনে ইয়াত কিন্তু গোটেই গ্ৰীণ দেখাই দিলে তোমাৰ সেউজীয়া চব। অ মানে হেৰিটো আৰু এই সৰু যোনটো। সৰু পেমেন্ট টো, ওম ওম।
এইটো আহিলে, কালি মোৰো সোমাই গ'ল। মোৰ যে এ এ মোৰ যে এইটো একাউণ্ট আছিল। যে
একে সৰু এমাউন্তো।
অ কালি যে কালি যে তোমাক যে দেখাইছিলো যে এইটো যে, সেইটো কালি সোমাল, কালিয়ে সোমাল।
ঠিকে আছে দিয়া। ভাল লাগিল, সোমোৱাৰ কাৰণে। অবিনাচক তাৰ কাৰণে ধন্যবাদ এটা দিব লাগিব।
হে?
অবিনাচক বোলো তাৰ কাৰণে ধন্যবাদ এটা দিব লাগিব।
দিবা দিবা তাক ধন্যবাদ এটা। মানুহটো নেদেখাই হ'ল তাক।
মানুহটো নেদেখা হ'লগৈ। কালি কিবা তোৰ হেৰী আছিল নেকি? ছোট আছিল নেকি? ইভেন্ট কিবা কিবি।
ঠিক আছে।
সেইয়া আৰু।
মো-মোক কলে বোলে আকৌ মিটিং আছিলে বোলে কিবা, ইভেন্টৰ অ।
তাৰ তাৰ। অ সেই কাৰবাৰ লগত আছিল চাগে মিটিং-চিটি
পইচা দুটকামান তাৰ কিন্তু পইচা দুটকামান ওলাই।
ওলাই ওলাই, দুই চাৰি হাজাৰকৈ। ওলাই ওলাই ওলাই।
তাৰ লগৰটোৱে পাতিব চাগে সম্ভৱ। উম। ওলাই ওলাই। আঠ দহ হেজাৰ মান লৈকে ওলাই, চুট টোত থাকিলে যে।
অ। কেনেকুৱা লাগে গম পোৱা?
কোৱাহ। তোমাৰ ভইচটো ব্ৰেক হৈ হৈ আহিছে।
পাই
সেই আচকাৰণৰ চুট টোত থাকিলে বেছি পায়।
ই নক উ সি একোৱে নকয়, তুমি যে এই মোৰ কেনেকুৱাজন নহ - একম যে, শুনিছা নাই এতিয়া? শুনিছ নাই? হেল্ল',
উম শুনিছো। কিন্তু ব্ৰেক হৈ হৈ আহিছে।
ভইচটো শুনিছানে এতিয়া? শুনিছা মোৰ মানে এনেকুৱা লাগে কোন মোৰ ম এনেকুৱাে মনে মনে যেন একদম মম'জ মম' এ পৰা খাই আহো মানে ধৰা পৰি যাম নহয় ওচৰতে।
একদম চিকেন পকৰা বা এনেকুৱা ন?
নহ নহয় মানে ওচ নহয় ওচৰতে যে ধৰা পৰি যাম।
আহ ইয়াত দেখা মানুহ বহুত আছেতো। সেইকাৰণেটো দিগদাৰ কৈছো। কালি যে কৈ যে আছিলো যে দূৰত হলেও ভাল, আ- বিলাক।
অ। এতিয়া ধৰা তেতিয়া ধৰা যিমান হলেও সি সিতক আকৌ আহি যদি সিহঁ লাগিব। আমুক দিছিলো আমুকে এনেকে খাই আছে হয়নে। ক'বও নোৱাৰি। কিন্তু যিমান চাগে অন্তত দুূ দুখ লাগিব ন। নামানিলে। সেইটো সেইটো কাৰণে উপায় নাই আৰু। কোনোবাতে মানে একদম মই খাই দিওঁ খাই দিও লাগে অ।
হয়। সেইটো বাৰু মানুহ মানে নহয় নহয় মানুহ, মানে নে মানে সেইটো বাৰু কোনেও নাজানে কয় চবেই, কোনে কিমান মানে- ম মানে বাৰু সেইটো কোনেও নাজানে হয় নহয় সত্য কথা সেইটোৱেই। কিন্তু একবাৰ এক- বাৰ যেতিয়া চকুত পৰি যাবা নেমানা নেমান সি। কিন্তু সেই একবাৰ চকুত পৰি গ'লে হয়তো মানে কথাটো ডাঙৰ, কৰি দিব। অকল ডাঙৰ কৰি দিব, পৰিয়ালত ধৰ উলিয়াই দিব। ই যে একোৱেই নেমানে আমাৰ।
আৰামছে অ
উম
একে উপায় নাই আৰু।
কিন্তু নাটোৱে যে ইমান সেইটো মই জানো বাৰু। আজিৰ দিনত এই ভাত, দালি, ডিম, অমলেট এনেকুৱা।
হয় দিয়া সেনাখনে খেনাখনেই অফিচৰ লগৰতে গাহৰি বনাই থাকোতে, ম মই কৈছো ত তহঁতে বোলো মোৰ আগত নাখাবি। কোন টাইমত লোভৰ পানী পৰি যাব কিন্তু মৰিছা।
চিধা কথা
চিধা কথা মোৰ আগত নেখাবি লাল আহ, এনেই আকৌ গাহৰি। আকৌ তোমাৰ এনেই আকৌ গাহৰি হয়। জোকাই নলবি আৰুচিটো টাইমত। আৰু তোমাৰ এনেই ধৰা গাহৰি। হয়নে! এ এনে এনেই আকৌ তোমাৰ গাহৰি। কোনে ৰিক্স ল'ব, কোনে ৰিক্স ল'ব। কোনে লব।
আৰু এটা কথা তোমাৰ বা- তোমালোকেতো এতিয়া ধৰ বহুত দিন হল মাছ মাংস তেল খাব পৰা নাই। এতিয়া ধৰ এনে আমাৰ এই নৰ্মেল মানুহে গাহৰি বুলি ক'লে অকমান এনেই লোভ লাগে দিয়াচোন যোনে ভাল পায় খাই বস্তু।
আহ
যে অ গাহৰি খাব লাগিব দেই। কথাটো তেনেকুৱা না।
অ।
মনা এদিন খাব লাগিব।
হা মই আমাৰ বছৰেকো যোৱাৰ পিছত আৰু বিন্ধা চাব পাৰিম আৰু তাৰপিছত।
তাৰপিছত পাৰি আৰু, অ তোমালোকৰ এইটো কি হ বছৰিকীয়াতটো?
পাৰিম এ পঁচিশ জুলাই তিথি তিথিমতে পাতিম। পঁচিছ জুলাইত পাতিম। হেৰি কৰিম এই তোমাৰ এই পৰিয়ালৰ মানুহ খিনি মাতি আৰু ঘৰৰ সন্মুখীন ঘ দুই এঘৰ খিনি মাতি আৰু, এ সামৰি কৰি থৈ দিম আৰু তেনেকে উম। পঁচিশ তাৰিখে। এই এইবছৰত হওক আৰু অহা বছৰ ভালকে পাতি দিম আৰু অ মানে তোমাৰ এতিয়া মানে, তিমতে ধৰা মই এতিয়া চোৱাত পৰি গ'লো, মানে তিথিমতে আকৌ পাৰি তি মতে তোমাৰ পঁচিছ তাৰিখে পৰিছে। গতিকে আমি আ আ অ গতিকে আৰামচে হেৰি কৰিব পাৰিম আৰু। উম এই সেইকাৰণেই। সেইকাৰণে হে কৰি দিম আও। পঁচিছ তাৰিখে কো দিম মান বামুণে গৈ পেলাই আকৌ তোমাৰ পবন লগত কথা চতা। আহ য আমি ভাবিছিলো ম আমি ভাবিছিলো মাহেকীয়ালৈকে ৰখিবলৈ লাগিব নেকি আকৌ কিছুমানে কয় বোলে এব এবছৰলে পাতিব নোৱাৰো। কিছুমানে কয় নহয় আকৌ
অ এই নহয় বহুত বহুতে বহুত ধৰণৰ কথা কৈ দিয়ে গম পাইছানে নাই! কিছুমানে ধৰণ নেচ এনে ওপৰতে
ওপৰতে মোক কলে হেৰি ডিকদা ডাঙৰ একে ককাই হলে বোলে একগে এ ককাকৰ কামৰ পিছতহে ভায়েকৰ কাম পাতিব পাৰি বলো হে এ বছৰতে ধেমালি নেকি এনেকে থকাতটো ন তোক এইটো কথা হ'ল নেকি এবছৰলে
নহয় এতিয়া এটা এনেকুৱা হৈ গ'ল নে এ ম এটা কথা নহ মৰাৰ কামতো এনেকোৱা হৈ গ'ল নে ডাঙৰজনক আমি আগতে হেৰি কৰিব গলো সৰুজনক
উম এই নাজানো আৰু ভাই একেবাৰে যোনে যি কি কয় ন।
তাকেইেতো কি কবা মানুহৰ কথা
তাৰ পিছতো মই হেৰি কৰিলো এ বামুণৰ লগত ফোন কৰিলো তাৰপিছত বামুণেও আঁখিও ধৰিব পৰা নাই। তাৰপিছত সি আকৌ বেলেগ বেলেগ মনত ফোন চোন কৰিলে তাৰ গুুৰ চুুৰ লৈ গ'ল তাৰপৰা আহিলে আহি পেলাই এনেকৈ চালোঁ আৰু ঘৰে চাই মেলি- তিটো চালোৱাত তিথি মিলাই পে পাতিলো হৈ গল আৰু এতিয়া পাতি দিমই পঁচিছ তাৰিখ
ঠিকে আছে ঠিকে আছে আকৌ পাতিব নোৱাৰা হয় মানে কি জানা তোমালোকৰ মনতটো বেয়া লাগি থাকিলে হয়।
মনতটো বেয়া মানে তোমাৰ আত্মাটো শান্তি নাপায় ন যিমান হলো। অ ন আত্মাটো শান্তি নাপাব কাৰণ পিণ্ড আমাৰ আমাৰ আকৌ বামুণহে পিণ্ডত দি দিব লাগে নহয়।
অ অ সেইটোৱে সেইটোৱে
তোমাৰ একে বহুত বেয়া কথা আৰু এইটো বহুত আছে আৰু
কাৰণ নিয়ম নীতি বিলাক যেতিয়া তোমাৰ দি থৈ গৈছে কিবা এটাতো আছে ন
কিবা এটাতো থাকিবই আৰু সেইটো কিবা এটা নহয় কিবা এটাতো হয়গেই সেইটো আমি একচুৱেলি গম নাপাও অহ কিবা এটানো কিবা এটা থাকিবই আৰু
সেইটোৱেই বাকী তোমাৰ কাৰ ইহঁতৰ আগষ্ট মানৰ পৰা হ'ব চাগে আগষ্ট
অ তেনেকা হ'ব আৰু
আগষ্টৰ পৰা হ'ব সম্ভৱ কাৰণ এনেও কলেজ বিলাকৰ আগষ্টতে হয়
ল লগতটো আছে ন
আছে গোটেইমখা সেই চন্দ্ৰশৰ্মাৰ তালালৈকে যাব
অ নহয় আমাৰ এই গাৱ
অ মানে কি গাঁৱৰ মানে এ গাঁৱৰ বুলিবলৈ কোন আছে গাঁৱৰ বুলিবোলে ইহঁত কেইটা ল ল'ৰা কেইটা আছে আৰু
ন
বাকী ছোৱালী হিচাপে নাই অ তোক
বোলে অ একেলগে, বন্ধু একেলগে যাব পাৰিম
উম পাহ পাহৰিয়ে গৈছিলো মতাই এই কথা টুপিই কথা
একেলগে যাব পাৰিব লাহে লাহে সেইটো নোহোৱা হ'ব আৰু অকলে অকলে হ'ব আৰু
সেইটো অকলে অকলে হ'ব মানে কি জানা মেজৰ বিলাক যে বেলেগ বেলেগ হব অ সেইটোৱেই দুদিনমান একেলগে যোৱাটো হ'ব আৰু উম তাৰ পিছত এই কব বোলে এ নাই মই আজি নাযাওঁ কাইলৈহে যাম বা ক্লাছ দেৰি কে আছে এতিয়া নগলেও হল
কাৰোবাৰ বোলে এনেকে সোমালে উপায় নাই মৰি গল আৰু
আৰু কি হয় এইৰ লগৰ যিমান খিনি যে আছে গোটেইখিনি বেলেগ বেলেগতটো। মেজৰ স্কুলৰ পুৰণা যোনখিনি আছে। চব মেজৰ বেলেগ বেলেগ এজনী যেনিবা সেই এডুকেশ্যনৰ পাই আহিছে তাই এই খন স্কুলৰ নহয় এই মই যে কৈছিলোঁ নেপালী ছোৱালীজনী। মেডিকেলৰ পিছফালে এতিয়া থাকে যে নাহে পিৰিন আৰু তিনি বছৰলৈ এতিয়া ধৰ এডুকেশনত ছোৱালীজনী থাকিল। অ জাৰ নি কৈছে কৈছে আমাৰ তাৰ পৰা আমি উঠি আহিছো এই যে তুমি যে কৈ আছিলা মাজতে। হয় কৈছে নহয়, কৈছে আমাক অঁ কৈছে আমাৰ তাত আছিলে আগতে তাৰপছত আমি উঠি আহিলোঁ।
অ এনেকা মেডিকেল তাৰপিছত এই। কাৱৈমাৰী কামৰা এই এইবিলাক এইবিলাকলৈ গুচি গল চব।
আৰু বহুত আগৰ নহয় কেচবিলাক এতিয়া নতুন।
তিনি বছৰ ইহঁতে ভাল জেগাৰ পৰা বেয়া জেগাৰ পৰা ভাল জেগা এটা আহি। পালে আৰু পানী নোহোৱা।
উম অ। এনেই দৰা পানীৰ কাষত থকা মানুহে আৰু ন
এই গাখীৰ চাখিৰ বিক কৰি কৰি গৰু ছাগলী বিক কৰি বহুত টকা আছে সিহঁতৰ। অ খেতি তোমাৰ হয়েই অ। খেতিটো আছেই আৰু প্লাচ অ আকৌ প্লাছ সেইশিবো আছে সেইসোপা ভালে। দেখি ভালেসলো খেতি কৰে তাৰ পৰা তোমাৰ আহ তাৰ পৰা তোমাৰ আকৌ হেৰি তোমাৰ আকৌ ধৰা ছাগলী।
উম
এই সূপা অ অজস্ৰ। ধেমালি নেকি মুৰ্গী হাঁহ হোবা আকৌ সিহতৰ
তুমি কেছটো কি কম পোৱা তোমাৰ এনেকুৱা লাগে যে মানুহৰ পইচা পাই নাই কিন্তু বহুত টকা আছে
তুমি তাত ফ্ৰী অফ কষ্ট তুমি চলি থাকিব পাৰা। তুমি তেল নিমখ তেল নিমখ দালি হে চাগে কিনিব লাগিব। বাকী তোমাৰো চব তাতে ওলাই।
চব তুমি ঘৰতে এনেই শাক পাচলি খেতি অলপ কৰি দিয়াচোন।
অ সিহত সিহঁতৰ কেনেকুৱা বস্তু মাছ যে বিধে বিধে। খাই বিধে বিধে খায় মাছ। এ দিঠৈ যাই কেতিয়াবা মাছ মৰীয়া জনী এ তোমাৰ আকৌ বোলে ধৰা নাই আজি বোলে মোৰ মাছ খাম মন গৈছে বোলে অ বোলে বোলে তুমি আকৌ ফাঁচি জাল পাতি আহা। তাতো পালা এই অজহস্ৰ মাছ হেইফালে আহ। উম একে অজস্ৰ।
সিহঁতে মানে জীৱন জীয়াইছে।
অ সিহতৰ আৰু আৰু যে সেইফালে মই এটা বস্তু লৈ। গম পোৱা নাই আমি যে গামি যে ইয়াত থাকিলে যে ফেনৰ তলত যে থাকিব লাগে নহলে তুমি থাকিবই নোৱাৰো তাত ফেনৰৰ প্ৰয়োজনেই নহয় গৰ গৰমতটো লাগেতটো অজস্ৰ গৰম লাগে কিন্তু নদীৰ পৰা তুমি ৰখি থাকিবা। কেনেবাকে যদি চাহকন পালা তোমাৰ আৰু ইমানেই ধুনীয়া বতাহ আমাৰে মানে টোপনি আহি যায়ও চাওঁত থাকিলে।
মানে কি জানা গছৰ পৰিমাণতটো বেছি যে বহুত গছ গছনি আছেতো।
একেবাৰে মানে ন তোমাৰ যোনটো নদীৰ পৰা যোনটো যে বতাহ আহে যে ঠাণ্ডা।
উম উম কি সুন্দৰ বতাহ ন
একেবাৰে।
কি কবা অ তুমি তুমি নদী পাৰ হৈ ইফালে গৈছা নে ইখন চাপৰিলৈ যে মেইন চাপৰি। যে ডাঙৰ
এতিয়া তেনেকে চাপৰি চাপৰি চাপৰি বুলি নাই তাত এতিয়া চব এতিয়া সৰু সুৰা তাপো হৈ গ'ল তেনেকে চ চ চাপৰি বুলি নাই নাই নাই আমাৰ এইখন নদি পা পাৰ হয় মই বালিচৰটোলৈ গৈছো বালিচৰ পিছত এটা টাপো আছে তাত কোনো মানুহে নাযায়।
আৰু হেৰি বোলো তোমাৰ এই বহুত হেৰি মানে
তাত বাঘ আছে বাঘ আছে হাতী আছে বনৰীয়া মৌ আছে
তোমাৰ আমাৰ সন্মুখতে যোনটো আছে তাপো অ আমাৰ সন্মুখত আৰু তাত তাৰ বোলে ভিতৰত তুমি সোমালে যে তুমি ইপাৰ ইকনৰ পৰা তুমি মানে হো অ তুমি দুই দুই মিটাৰ আগলৈকে তুমি একো দেখাই নোপোৱা ইমানেই জংঘল ডাঠ জংঘল ইমানেই ডাঠ জংঘল আৰু ভিৰত বোলে অজস্ৰ মাছ আছে অজস্ৰ মাছ একে অজস্ৰ মাছ বোলে মানুহখিনিয়ে মানে কেতিয়াবাহে যায় গোটেই পৰা চাৰি পাঁচটা লগ লাগি খাহ সাহসী মানুহ হে বোলে যায় তালে তাকো তাকো ভিতৰলে নোসোমাই ভিতৰলে নোসোমাই এই ফ মানে সন্মুখৰ সৰু সৰু খালকেইটা সেইখিনিৰ পাহে ধৰি আনে ভিতৰত বোলে আৰু অজস্ৰ আছে বোলে চ কোনে যাব ভৰসা নকৰে
বিলাক
অ তাকো ভি একে পাৰলৈ যাও ভয় কৰে মানে বাঘ আছে ন ভয় কৰে বাঘৰ চিন তিন পাই কৰ'বাত কেতিয়াবা মই কিন্তু বালিচৰটো গৈ
কৰিব ইমান সাহ কৰিব নোৱাৰা।
মই পাৰ হৈ তোমাৰ বালিচৰটোলৈ গৈছো বাৰু তাত তা এ অ তোমাক খোজ কাঢ়িব নোৱাৰা বৰ অশান্তি লাগে বাৰীত। ভই সোমাই যায় কিমান খোজ কাঢ়িবা তাত?
বাকী তেনে হ'ব আৰু নে কি? হ'ব আৰু নে নে আৰু কথা পাতিয়ে থাকো নেকি?
পাতিয়ে থাকো ৰখা মই নকৰো আৰু মই মই কল নকৰো আৰু এবাৰতে হব ৰখা অ যিমান টাইম যাই যাওক দিয়াচোন?
হয় দিয়াচোন বাৰু ন
কিমান টাইম লৈ চোৱাচোন?
উম মই মানে কি হেৰিলৈ যাওঁ? পুখুৰীলৈ যাব লগগীয়া হ'ল আকৌ ভাত দিব লাগে এই এতিয়া আহি পেলাই গৈছে আকৌ ভাত দিব লাগে। বা লাগে ভাল লাগে ন নহয় ন নাযাওঁ ৰখা
অ কিমা অকমান পিছত আহা কিমান টাইম? যাই চোৱাচোন ৰখা অকমান টাইম?
টাইমৰ নো কি আছে আৰু ন আমি বহিয়ে থাকিব লাগে সেইত বাকী আৰু কি কবা, ঐ জেগাই জেগাই ভাওনা চলি আছে গম পোৱা
অ মই তোমাৰ এই মোবাইলত ফটো চটো বিলাক দেখিয়ে গম পাইছো ভাওনা চলি আছে।
ভাওনা ভাওনা জেগাই জেগাই চলি আছে।
হয় দিয়া আমাৰ মানুহ এইবিলাক কৰুতেই গ'ল আৰু মিয়াই খেতি কৰি সেই হেৰি উঠাই দিলে। আমাৰ আমাৰ এই বিহু বুলি গ'ল। তোআ জে জে জেঠ অ লগে অ দুমাহ তাপা এতিয়া আকৌ তোমাৰ এই ভাওনাটো
উম উম সেয়া স আহ
তাৰপা আকৌ দুদিন আকৌ নহয় তাৰ এঘাৰকা আছে ন পভ বিলাক
উম। বছৰটোৰ চাৰি পাঁচ মাহ মাহ যে একে দেখা দেখি একে গুচি যায় মাহ হিচাপত গুচি যায়।
তাৰপিছত আকৌ তোমাৰ এই ধৰা হেৰি বুলি আহিল নহয়। দুৰ্গা পূজা বুলি গ'ল লাহে লাহে তাৰ পিছত আকৌ কাতি বিহু চাতি বিহু বিলাক সৰু সুৰা লঠী সৰু আছেই ধৰা অজস্ৰ আছে
হয় আজি যদি এই কথাটো যদি কচু হুন্দক কৈ দিওঁ সিহলে পাগল হৈ যাব ন
অ মোৰ মানে ই মোৰ মানে ইচ্ছা আছে কিমান টাইম হৈ মই চাও মানে
সেইটোৱেই কিমান টাইমলৈকেনো ধৰ কচু আহে ন আমি
আহে মই মই মানে সেইকাৰণে ট্ৰাই কৰি চা মই নকৰো আৰু তাৰপিছত কি কৰিবা তুমি কল মই নখো চাফিচিয়ে এডাল ধেমালি নেকি থাককচোন বাৰু কিমান টাইম থাকে
সেইটোৱে সেইটোৱে কথানো কি আৰু ন কথা পাতি যাব লাগে ওলাই ওলাই গৈ থাকিব কিনো কম আৰু অ ৰখা এই মো মোবাইলটো আছে যদি মই চাওঁ আহিলতো
অ আহ আহিলে নেকি?
ন ৰপা আকৌ মোবাইলডাল যদি নাই নিয়ে তেতিয়াহলে ভাল বাৰু নে লৈ গৈছে নেকি আকৌ অ নাই নাই নিয়া নাই ৰখা নাই নাই চাওঁ ৰখা
সেইটো হ'ল যদি ভালেই আৰু চিন্তাই নাই হলে
ৰখা চাৱি
চাই দি আছো
গম পাই যাম তেতিয়া মই কি হয় কি নাই? আহ দে কৈ যোৱা বাকী
বাকী বেদা গ'ল আকৌ আহিব বোলে সাতদিন মানৰ কাৰণে আজি গল ৰাতিপুৱা
কালিৰ কাৰণেহে আহিছিলে নেকি
অ এই মুমাইকো সেইকাৰণে আহিছিলে বোলে
অ অ মই ভাবিছো দেই মোৰ এই মানুহতো আজি দেখা নাই কলৈ গ'লগৈ
অ মোৰ ৰাতিপুৱা লগ ধৰিছিল থৈ আহিবলৈ আকৌ আহিব বুলে একেদিনতে সাত দিন মানৰ কাৰণে চুতি পাব বোলে খেতি কৰা টাইমত ঘৰৰ
অ মানে কেতিয়া আহিব কৈ যোৱা নাই
অ অ কালি সুধিলো নহয় তো বোলো মাইকীটো কি হ'ল তই কথা চথা পাত নে নাই নাই টটেলি বাদ দিলো তাৰপিছত মেছেজ দেখাইছে তাই একে এডৰা মেছেজ লিখি দিছে টেক্সট ৰিপলাই চিপলাই কৰা নাই এক এতি এতি এতিয়া তোমাক এ তোমাৰ তুমি আৰু তোমাক মই বহুত ডিষ্টাৰ্ব দিছো মই গম পাইছো তোমাৰ মৰম মবাইলটো মোৰ পৰা লৈ জাবাহি কিবা কিবি ঢেৰ আৰু মই মই বহুত ভুল কৰিলো সেই ভুল মই শাস্তি পাইছা নে কিবা কিবি অনান্য আৰু কিবা কিবি
কি ক'বা অ
তাৰপিছত সি ৰিপ্লাই চিপ্লাই এক একো দিয়া নাই দেই
উম উম তই পইচা সোমালে
গোটেই সোপা নে এইটো অ অ সোমাব তেন ইটো সোমাব ৰখা তাৰপিছত তোমাৰ সি একো নাই একে মানে ছোৱালীজনী যে মে মেছেজক ৰিপ্লাই দিয়া নাই তাই লিখি আছে তোমাৰ মৰমৰ মোবাইলটো দিম লৈ ল'বা কিবা কিবি তোমাক মই বহুত বহুত ডিষ্টাৰ্ব দিছো আমু তামুক সি একোৱে দিয়া নাই
বুজি পাইছে যে সেইটো ভাল বুজি পোৱাটো ভাল সেই মানে বহুত ডাঙৰ জাতকা পাইছে টো সৰু সুৰা
পাইছে ডাঙৰ জাতকা এটা পাইছে।
মানে সি কি গম পাইছে তাৰ ব্ৰেইনে কন্ট্ৰল কৰিব পৰা নাই কি হৈ গ'ল দুুনিয়াত।
নহ সেদিনাখনুন মানে কি না কথা কি খে তাক মই ভাল ক্লাছ এটা দি দিলোতো।
অ, অ সেইদিনাখন তুমি কম গালি পাৰিছা না। উম, উম কি ভাবিছে এইবিলাক আকৌ গাঁৱত গৈ ওলালে। যে আৰু বেয়াকে দিব ই মানুহৰ আগতে। সেইটোৱে আৰু এইবাৰতো পাতটো চবেই মুখৰ আগত ক'ব কাৰণ আগতে বাৰু। এ, যদিও কৈছিলে অলপমান চুৰি চপা চিগে কোৱা নিচিনা। বা ইমান মানে ডাইৰেক্ট আপফ্ৰন্টত নকয়গৈ কিয়নো অ, এইটো। এতিয়াতো তোমাৰ কোনোও একো হেৰি ন নাচায় সি ভাল পাব বেয়া পাব হয় হয়ে আকৌ।
হয়, হয় অ, হয়, হয়।
সেইটোৱে।
মানে যোনটো কাম কৰিছে সেইটো মানে তোমাৰ লেখত ল'বলগীয়া আৰু। সেইটো বাৰু মানে এটলিষ্ট লৰালে গ'লেও হয় দেই। বেলেগক ভাল পালে গুচি গ'ল।
এ, বাদ দিয়া আৰু এইডালৰ কথা নলিয়াবা উলিয়ালেইে কিবা মোৰডাল গৰম উঠি আহিব পোৱা নাই।
সঁচা বে না পাইছে পাইছে দেই পাইছে।
পাব পাব এতিয়া সি কি মানে পথাৰৰ কাম কৰিবলৈ আহিবনে নে?
জানো উঠনি ঘৰত তেনেকে ক'লে। নাজানো মাকে ক কৈছে কিবা কঠীয়া-চুঠীয়াাৰ কথা কৈ আছিলে কিবা ধান চান ৰোৱাৰ কথা তেতিয়া তাক মাতিছিলে ছুটী। কি সম্ভৱ কি কৈছে সাত দিন সাত দিন মানৰ কাৰণে পাম।
অ, কৈ আছিলে বৰমাহতেও যে তাক মাতিম চাগে আকৌ। সি এবাৰ ক'লে যে মই ছুটি নাপাম চাগে।
আহ, অ।
এই হেৰি তাকে পূজা সময়তহে ছুটি পাম যেতিয়া আকৌ মিলাই মিলি আহিব চাগে।
তো কিবা এটা কৰিব চাগে নকৰা নহয়।
সেইটোৱ সেইটো।
আ কি কালি বোলে ইহঁতে এই মায়ে যে গৈচ যে কৰি পাৰতিত যে, তাৰপিছত তোমাৰ হেৰি তোমাৰ গৈ পেলাই বোলে কাৰোবাৰ এ তাক পালে বোলে ভয়ংকৰ কামোৰ দিছে বোলে তাক।
কাক পালে।
জানো ক বোলে ড্ৰাইভাৰ এটা পালে কি কাম কৰিছে বোলে। অ, ইহতে কামুৰিছে তাৰপিছত ইহঁতে পলাইছে বোলে কাম কামোৰা আহি।
সিহঁতকে কামুৰিছেনে? ঐ বেদা আৰু কানিয়াক কামুৰি পঠিয়াই দিয়া মানে কি কাম হব লাগিব নিকি তুমি ভাবিছোৱা। অ, তুমি ভাবাচোন আমি ইহঁতৰ পৰা। বাচি থাকো। সিহঁতৰ পৰা এই তাৰ পৰা যদি ইহত দুটা বাচিছে মানে কি কোনটো লেভেলৰ কামৰ হ'ব লাগিব।
মোক কৈছে বেদাহে কালি বোলে অজস্ৰ কামোৰ দিলে বোলে অজস্ৰ দিছে বোলে। থাকিব পৰা নাই লাষ্ট ত চব পলাবলৈ বাধ্য হৈ গৈছো বোলে আমি।
আকৌ ইহঁতকেইটা ইহঁতকেইটা বেলেগ ফালে গ'ল চাগে প্ৰীম আৰু হিৰক। চান বেলেগ ফালে গৈছে।
ক'ত পালিগে? হা, আহ, আহ।
মই পুখুৰী যাব লাগিব ন কিয় নাযায় মানে
হ'ব দে দিম দে তাকে কি আহি পালে হেৰিহঁত
পালে পালে।
টাউনৰ পৰা পালেহি।
পালেহি পালে মইহে এপাকেই পুখুৰীলৈ যাওঁ। নিব লাগিব এই ৰাণিং নিলে মন নিব নালাগে। ৰাণীক বাৰু লৈ গল উম, নহয় নহয় মই গম পাওঁ। এই মই এতিয়া সুধিলো আৰু মই, বোলো আকৌ কিয় পুখুৰী যাব লাগে ৰানিক লৈ গৈছে যে পুুখুৰী যাম আৰু বোল অ। ঠিকে আছে বাৰু তেতিয়াহলে। হয় মই মানে পুখুৰীলৈ যাম আৰু। পুখুৰীলৈ যাম মানে সেই ইহঁতক ইহঁতক ভাত কেইটা দিবলৈ যাওঁ।
ফোন কৰি কৰি গুছি আহা।
খোজকাঢ়ি যাবলৈ মনতো যোৱা নাই। আহ বাইকখন বোলো লৈ যাওঁ। তেনেহেন কথা আৰু কিনো কম।
সেইটো হয় ফোন কৰি কৰি পাৰিলেহেতেন নোৱাৰা নহয়। ফোন কৰি খোজা কাৰি কাৰি আহি থাকিব পাৰিলেহেঁতেন গমেই নাই নাপালেহেঁতেন।
কথাতটো বহুত বেছিও কিন্তু তুমি বেয়া কোৱা নাই নেকি বাৰু।
উম ড়াটাটো অন কৰি লোৱা লগত আৰু আহি থাকিব ডাটা ড়াটাটো অন কৰি আহি থাককা আৰু।
অ কিন্তু আকৌ কথা কেৰকেৰাই থাকিব নেকি।
তোমালোকৰ এইকণ কণ ডিষ্টাৰ্ব দিব। আমাৰ এইকণৰ পৰা কিন্তু ডিষ্টাৰ্ব নিদিব আৰু।
অ এইকণতে কিন্তু কেৰকেৰাই থাকিব অকমান গম পাইছা।
এই ৱাইফাইটো তোমাৰ এইকণ আকৌ একৌ ছয় নটো টানিব নহয়।
অ নহয় নহয় মানে ডাইৰেক্ট গাড়ী নেপাব।
উম উম উম লাষ্টত কলটোৱে কাত খাই যাবগে বোলা। শদিয়া নো
সচা কে দেই অ ভাত কত আছে।
হেল্ল'
অ অ আছো আছো অ মই মানে ভাত অ ভাত চাত। তাতে আছে অ মই খালি যাবহে লাগে মানে।
দিয়া গুচি আহা এইটো বাইকখন লৈ ফোনত কান্দে ফোনত লগাই গুচি আহা আহানা।
সেইটোৱেই সেইটোৱে ভাবিছো মই
অ বাইকত এই কাণত ফোন টো লগাই বাইক বাইকটো লৈ গুচি আহা। নবা হেডফোনডাল লগাই লোৱা। অ আমাৰ এইকণটো পাই যাবা আৰামছে।
নহ'লে মানে।
চাওঁ দিয়া মোৰ ইচ্ছা আছে চাওঁ দিয়া আজি।
মোৰো মোৰো ইচ্ছা আছে।
সেইটোৱে টো কথা। কিজানি কিজানি যদি মই যদি ধৰ বাটত দুই এক। কচুক পাই যাওঁ মই তাক দেখাও যাম এবাৰহ
অ সৰগ পালো সৰগ পালো দেখাই দিও
সৰক পালে আৰু নহয় মানে সৰৰ মানে আৰু বেছি খং উঠিব।
অ সৰৰ মানে এটাই খং চালা সেইনাখনতো আমাৰোতো ইমান। হৈছিলে কিয় কাটি দিলি বা তেনেকুৱা হ'ব না তাৰ তাৰ মোৰ বেয়া হৈ যাব।
কি কি হ'ল আহ কি হ'ল? তাৰ তাই তাৰ তাই হেৰি যাব তাই খং উঠি যাব আৰু টা।
তাৰ মোৰ বেয়া হৈ যায়, তাক নহয় তাক এনেও দেখাম বাৰু।
এইটো সেই থাকিবই নহয় ৰেকৰ্ডিং।
অ সেইটোৱে সেইটোৱে। মই এইটো নিনিলেও ধৰ তোমাৰ পৰা হ'লেও দেখাব পাৰিম।
কি হল? নাই চল দেখা নাইক তই কি চল চল নাই লগ নাই কি কি হ'ল আকৌ, ফেন ৰিমটটো ক'ত থলি? এইটো ফেন চলিছে দেখোনে চলিব চলিব। কানেকশচনটো পোৱা নাই, কিবা হৈছে। কানেকচন পোৱা নাই। তুমি কি আহিলা নেকি? হেল্ল, ' হেল্ল', হেল্ল', হেল্ল', ম মই অকণ পিছত চাই দিম ৰ। হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল, হেল্ল', হেল্ল', হেল্ল', শুনিছা? হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', শুনিছা নাই? শুনিছা নাই? কিন্তু মোক কি ঠিক কৰিম মই ফেনৰ সেই বিলাক মই ফেনৰ সতটো নাজানো নহয়।